অ ভাত খালা?
অহ খালো তুমি?
খালোঁ দিয়া। কি কৰি আছা এতিয়া?
মই এনেই অ ফেনখনৰ তলতে বহি পেলাই অ শুই আছোঁ।
অ ঠিকে আছে, বাকী পঢ়া শুনা কৰা নাই?
তুমি কি কৰিছা?
এ মই ভাত পানী খালোঁ পঢ়িলোঁ ভাত পানী খালোঁ। এতিয়া আকৌ গা।। পা ধুই এই বোৰ ভাত পানী বনা ভাত বনাব লাগিব। মাও নাই মানে বজাৰ কৰিব গৈছে।
অ হয় নেকি?
অ।
অ আজি ক'ত বজাৰ আছে?
এইয়া এনে দোকানত বজাৰ কৰিব গৈছে।
অ অ হয় দিয়া হয় দিয়া দোকানৰ বজাৰ।
উ গেলামালৰ দোকান বজাৰ হে কৰিব গৈছে দালি।। চেনি আলু সেইবিলাক কৰিব গৈছে। শাক পাচলি বজাৰ নহয় আৰু।
হয় হয় ঠিকে আছে বাৰু বাকী তোমাৰ খবৰ খাতি ভাল আৰু?
ভালেই দিয়া তোমাৰ? আজিটো পৰিৱেশ দিৱস গছ ৰুলা ৰুলা নাই?
পৰিৱেশ দিবস হয় হয় গছ ৰুলো। তাৰপিছত তোমাৰ অলপ আহ আমাৰ পিছফালে বাৰী এখন আছে যে, তাত আহ ডাঙৰ ডাঙৰ গছ।।
গছ কেইডাল মান ৰুই দিলো ডাঙৰ গছ ৰুলা?
ডাঙৰ ডাঙৰ মানে তোমাৰ সৰু পুলি কিন্তু তোমাৰ ডাঙৰ হ'ব ন মানে কাঠৰ আৰু। কাঠ হব অ জাতটোৰ কথা কৈছো আৰু।।
তুমি তুমি কৈছা ডাঙৰ ডাঙৰ গছ পুলি ৰুলো।
নাই নাই সেয়া তেনেকুৱা আৰু তুমি তুমি এনে? পৰিৱেশ দিৱসৰ কাৰণে তুমি একো কৰা নাই?
আমাৰ এতিয়া চব মানে মই পৰিৱেশ দিৱসৰ দিনা খনে নোৰো আৰু মই সদায় ৰুই থাকো। সময় পালে মই গছ ছচ পুলিছো পুলি ৰুউ
অ অ অ সেইটো হয় বাৰু অকল যে পৰিৱেশ দিৱস বুলিয়ে যে ৰুব লাগিব সেইটো কথা নহয়।
অ মই এনেই আহ
আজি ৰুইছা তুমি কালি আকৌ দেখিবা তুমি সেইদুৰ গছকে আকৌ কাটি পেলালা।
সেইটো হয় উম
উম
মই এনে ফুল চুল ৰুলো গছ পুলিয়ে যে ৰুব লাগিব নহয় নহ চবৰে কৰিব লাগিব ইয়াচোন চাফ চিকুণে পৰিৱেশ দিৱস মে কি চা চিকুণ কৰিব লাগে ন
উম হা হয় বাৰু
এ পাছফালে আছিলে মানে বেলেগ গছপুলি হিচাপত মানে জেগাতটো আমাৰ নাই যে সেইকাৰণে এই যিখিনি জলকীয়া বেঙেনা আছে তাকে মানে অলপ পানী চানী দিু ম বন চন উঘৰি সেইবিলাক মানে চাফ চিকুণ কৰি দিছো আৰু তাকে
অ অ হয় হয়
কালি দিলোঁ আজি এতিয়া আকৌ গা ধোৱা আগত দিম মানে এই গৰম যে বেছি গৰমৰ কাৰণে সেইবিলাক কৰি দেখিলে বহুত গৰম লাগে ন এতিয়া গা ধোৱা আগতহে কৰিম মানে এইবিলাকত
হয় হয়
বাকী এ তাকে তুমি কি কৰিবা এতিয়া
কি কৰিম মানে তোমাৰ আছো এনেকে ঘৰতে
অ ওলাই গৈ নোযোৱা
অ ওলাই কৰি এফালে যাব লাগিব বাৰু কাম এটা আছে তালৈ যাম এই ৰাস্তাত তোমাৰ মানে কিবা এটা হ'ল বুজিছ নে গাড়ী এখনে কিবা মাৰিলে মানুহবোৰ দৌৰি আছে তাকে মই বান্জা জঝুপি ঝুপি চাই আছো আজিকালি টো গাড়ীবোৰৰ পাত
এই গাড়ীৰ উৎপাত মানে ড্ৰাইভাৰ বিলাক ভাল নহয় আজিকালি
উম ছাগলী পোৱালি মাৰিবিললে চাগে উম
অ চ স সি হেৰিতটো চৰকাৰে নীতি বান্ধি দিছেতো কিবা ৰাস্তাত যে গৰু ছাগলী বিলাক যে এৰাল দি থৈ যে বা এইদ কিছুমান মানে উ বহুত মানুহৰ সেইবিলাকতো এক্সিডেন্ট হয়বলাক হয় দিয়াচোন দুৰ্ঘটনা হয় হেয়া বা চব যে ড্ৰাইভাৰে বা হেৰিয়ে গাড়ীয়ে দুখ শেতো নহয় কিছুমান জীৱ জন্তুৰ গাটো দুখ থাকে। পথালি পথালি কৰি দিয়ে সিহঁতে বুজি নাপায় যে,
হয় হয় হয় হয় তেও মানে মানুহবোৰে কি কৰে তোমাৰ তে ৰাস্তা ত গাডী চলাব কাৰণে নহ তোমাৰ
অ অ দিয়ে দিছে কিন্তু অলপ চাই চিন্তি কৰি থাকিব লাগে দিয়াচোন বোলে এৰাল দিছে ৰাস্তা ৰাস্তাটো ঢুকি নোপোৱাকৈ চুটিকে দি থ'ব লাগে এয়া কিছুমান ৰাস্তা কিনা মানুহতো জেগা নাই ন সেইবুলিতো কি? মানুহ মানুহবোৰ দুখীয়া থাকে সেইবুলিতো হেৰি নাথাকিব গৰু ছাগলীতো ন পোহাকে নাথাকিব ন চবিলাক হলে পুহিব লাগিব এনেহবা ক'ৰপা খাবগ ইনকাম ক'পা হ'ব? সেইটো কাৰণে পোহিছে বাৰু ভালকে হে কৰিলেই হ'ল
অ হয় হয় এতিয়া কি উ পঢ়া শুনা কৰিছো কৰি আছো এতিয়া বাকী এতিয়া খোৱা বোৱা কি?
এতিয়া অলপ এ ভাততে মায়ে এ আলুৱে ভাত বহাই থৈ গ'ল কুকাৰতে ভাত বহাই থৈ গ'ল এতিয়া মই ভাত বনাম আৰু
মা চাগে আহোতে দেৰি হ'ব তাকে ন!
আহোতে দেৰি হ'ব মানে আহিব দুটামান বাজিত পাবহি চাগে!
হয়! হয়!
দুটা বজাতে পাই ন এটা বজাতে পাইহি
হয়,
য'ত মানে, য'ত মানে বজাৰ কৰিব গৈছে তাত ভাত খাইও আহিব যে। এই আমাৰ জেঠাইএজনী আছে।
অ অ নাই ঠিকে আছে বাৰু। এ ইমান দূৰত কষ্টকে গৈছে যেতিয়া আৰু।
দূৰ নহয় জেঠাই জেঠায়ে মাতি থাকে। ইমান ওচৰো নহয়। সাত-আঠ কিলোমিটাৰ মান আঁতৰত। মাতিও থাকে বোলে ভাত ভাত খাই আহিব। মই ইয়াত বনাম আৰু কুচিয়া। কুচিয়া বনাম আজি কুচিয়া খাম।
কুচিয়া তোমালোকে খোৱা ন',? নাই খাও বাৰু কুচিয়াটো তোমাৰ বহুত ভাল ন', - তে- তেজৰ কাৰণে ভাল।
সেই কাৰণে আনিছিলে, তেজৰ কাৰণে।
অ', - কাৰ তেজ কম আছে?
এই, মানে জেঠাই হঁতৰ ঘৰলে কেইটামান, কুচিয়া অলপ লৈ গৈছে। সিহঁতৰ ছোৱালী, ছোৱালীজনীৰ মানে তেজতো অলপ, কমি আছে মাথা ঘুৰণি হয়। তেজৰ পৰিমাণ কিমান থাকি, থাকিব লাগে মানে তাই, নাই জোখোতে কৈছে।
হয় ', - হয়',
সেইকাৰণে দুৰ্বল, সেয়া কুচিয়া লৈ গৈছে। এতিয়া তাতো খাব চাগে। মাওঁ কুচিয়া চাগে খাব।
আজিকালি আৰু মানুহৰ আজিকালি মানুহবোৰৰ তেজটোৰ পৰিমানতটো, কমিয়ে গৈছে হয়নে?
কিয় নকৰিম আৰু মানে বস্তু বিলাক, অ', শাক- পাচলি, আৰু যি', - যিখিনি বা সেউজীয়া শাক- পাচলি, পাচলিতো আজিকালি নাখায়েই। আজিকালি চব মানে মাছ-মাংস,
হয়',।
বহুত কিবা, মানে এটা যে', কৰে ষ্টেণ্ডাৰ্ড। এই যে', ধনী -ধনী দেখুৱাই। দেখুৱাই। ধনী মানুহ, কিন্তু হিচাপ মতে ধনী মানুহ বিলাকক, চাবাচোন চব বস্তু ভাল বস্তুয়ে খাই থাকে।
হয়।
এই, শাক পাচলিবিলাক যদি, অ', -। বজাৰৰ ওচৰত বজাৰতটো চব পাই দিয়াচোন অ', নহয় মানুহ বিলাকতে খাই নোখোৱাও নহয়, বজাৰত চব পাই কচু-ঢেঁকীয়া একদম মানে তুমি গাঁৱত বিচাৰি নোপোৱা, বস্তু বজাৰত পাবা কিন্তু বজাৰৰ বস্তুটো সেইটো মানে ইমান হেৰিটো নাথাকে গ', যোনটো মানে তাত ভিটামিন থাকে কিবা-কিবি থাকে সেইটো নাথাকে গ, যোনবিলাক মানে ঘৰৰ পৰা নিয়ে স ফ্ৰেছ বস্তুবিলাক নিয়ে ন', তাত বজাৰ ঘোৰোতে-ঘোৰোতে মানে কিছুমান নাইকিয়া হৈপেলায়। হৈ যায় গৈ বা, কিছুমানৰ এনেকুৱা সাৰ দিয়ে তোমাক খায় মানুহে এই শাক পাচলি খাব লাগে বুলি কিন্তু সেইটো বস্তুটো নাপায়, ভিটামিন - প্ৰটিন- ভিটামিন এইবিলাক নাপায়েই, ডাইৰেক্ট মানুহবিলাকে সাৰে -সাৰে খায় ন', চববিলাকতে।
হয়। এতিয়া তোমাৰ কি হৈছে আজিকালি তোম চব পাচলি খাৱেই।
খাৰ খাৰ চবতে সাৰ দিয়ে সাৰ নিদিলে আজিকালি ডাঙৱো নহয়। তুমি চাবাচোন মানে গছ-গছনি হেৰিবিলাকতো এনেকুৱা হৈ গৈছে।
এতিয়া আজি, আজিতো বিশ্ব পৰিৱেশ দিৱস। হয়।
অ' বিশ্ব পৰিৱেশ দিৱস
কি কি কৰিলা?
আজিৰ দিনটোত মানে মোক, এতিয়া কৰিমহে মই এতিয়া। মই কৈছো যে গাপা ধুম। গা ধুওতে কৰিম। তেতিয়া হেইব চাফ চিকুণ কৰিম, বা জলকীয়া বেঙেনা পুলি হেয়াই ৰুম।
হয়।
কৰিমা সেইটোআ
উম, তেওঁ মানে মানুহবিলাকে আজি মই, মই জানো বিশেষকৈ আজি গছ পুলি ৰোৱক, কিন্তু গছ পুলি ৰোৱাতকে মানুহবিলাকে এটা, এটা ধৰ্ম চবতকে বেছি পালন কৰিব লাগে যে বি উচ্চ পৰিৱেশ দিৱস ন য'ত য'ত গছ কাটি আছে তাত গৈ পেলাই আজি ত'তে আজি যদি মানুহবোৰে যদি অলপ যদি প্ৰতিবাদ সাব্যস্ত কৰিলোহেঁতেন। তেনেকুৱা এটা সজাগতা যদি এখন সভা যদি কৰি আছে এতিয়া বৰ্তমান গুৱাহাটীত তোমাৰ গছ-গছনি কাটি পেলাই গুৱাহাটীতো অম গুৱাহাটীত তোমাৰ গছ গছনি কাটি পেলাই একে তহিলং কৰি দিছে। এ মানে তোমাৰ হেৰিৰ কাৰণে তোমাৰ ফ্লাই অভাৰৰ কাৰণে বা ৰেলৱে কিবা মাটি কাৰণে, কিন্তু এইবিলাকটো তোমাৰ অম বেয়া হৈছে, হয় তোমাৰ মাত
অ মই মাত দিয়াই নাই দিয়া।
কওক কওক
কম নে কোৱা হা হয় অকলে নকলেও হব
অ, অ
মানে এতিয়া কি কৰিবা আৰু গছ যে ৰু, মানে পৰিৱেশ দিব দিনাখনি গছেই ৰুব লাগে সেইটোও নহয় এতিয়া এটা মানে ভাল কিবা এটা নীতি এটা আনিব লাগে বা আইন এটা আনিম আনিম আইন এখন আনিব লাগে। আ মানে কি তাৰ মানে নিয়ম নিয়ম মানি চলিব লাগে যে ইমান খিনি পৰিমমানৰ গছ কাটিবি তাতছে বেছি নাকাটিবি কিন্তু কিতাপে কিতাপে চিতাপে লিখা আছে যে যদি এৰাল গছ কাটে তাৰ সলনি দহডাল গছ ৰুব লাগে বুলি কয়
হয় সেইটো সেইটো হয় বাৰু সেইটো
এৰা এৰাাল গছ কাটিলে তাৰ সলনি দছডাল গছ
নহয় আপুনি আজি গছডাল কাটিছে নহয় তাত আপুনি গেগাল বজ এটা বিনিময়ত আপুনি যদি দ ছ আপনি যদি বেলেগ বেলেগ জেগাত ৰৈ দিয়ে তেতিয়া আপুনি যেনডল গছ কাটিলে তাৰ মূল্যটো বাচি যায়গৈ
অ সেইটো মূলতো বাচিছোই মানে পৰিৱেশ সু বিনষ্ট নহয়
হয় হয়
টো মানে ল'ব লাগে আৰু অলপ নিজে উম হাতত অলপ নীতি বিলাক নিজে ল'ব লাগে চবজেক্ বা ডাঙৰ মানুহে কৰিব
হয় আজিয়ে মই আপোনাৰ বি চতাল গছ ৰুইছো হয়